আহ শুনিছোনে
উম শুনিছো শুনিছো কি খবৰ
ভালে আপোনাৰ
উম ঠিকে ঠিকে আছোঁ দিয়ক। বাকী স নাই অকণ দেৰি আছে, মই অকণ উঠা দেৰি হ'ল যে উঠিছোঁহে মানে।
হয়, হয় মোৰো আজি অকণ দেৰি হৈছে উঠাত।
উম বইছো। সেই আজি এখন বণ্যপ্ৰাণী আপোনাৰ ওপৰত অকন কথা পাতি বুলি ভাবছোঁ আমি।
হয়, হয়।
হয় এতিয়া বন্যপ্ৰাণী মানে আমি ভাবো যে আচলতে বন্যপ্ৰাণী। জংঘলত থকা যি আমাৰ জীৱ-জন্তু সেই জীৱ- জন্তু বোৰক সংৰক্ষণ মানে সংৰক্ষনৰ ওপৰত যি গুৰুত্ব সেই গুৰুত্ব দিয়াত তটো মই ভাবো যে আজিৰ দিনত মানে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। অ' পৰিৱেশৰ আমাৰ যি ভাৰসাম্য সেই ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ মানে যি অৱদান সেই অৱদান মানে। আহ কেতিয়াও মুখেৰে বৰ্ণনা কৰিব নোৱাৰে এতিয়া যি মই। উদাহৰণ হিচাপে মই ক'ব গ'লে খাদ্য খাদ্য শৃংখলা। আহ এতিয়া বাঘে হৰিণ খায়, এতিয়া হৰিণে ঘাঁহ খায় হা এতিয়া বাঘ ন থাকিলে হৰিণ বাৰি সকলো ঘাঁহ খাই শেষ কৰিব ফলস্বৰূপে আমাৰ যি বা পৰিৱেশৰ সন্তুলন এই সন্তুলনো ব্যস্ত হব গতিকে মই এটা উদাহৰণ হিচাপে। কৈছো যে খাদ্য শৃংখলা যি আছে আমাৰ এই খাদ্য শৃংখলা বজাই ৰাখিব হ'লে আমি আহ আমাৰ আহ যি বা বন্য প্ৰাণীবোৰৰ সংৰক্ষণ এইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব তেতিয়াহে যি। পৰিৱেশৰ ভাৰসাম্য সেই ভাৰাসাম্য ৰক্ষা হৈ থাকিব তাৰোপৰি বিভিন্ন ধৰণৰ। অঁ কাৰণ আছে যেনেকে আমাৰ অ' বননী এতিয়া ব বন্যপ্ৰাণী ক'ব গ'লে আমাৰ এশি ঙীয়া গড় এশিঙগীয়া গড় আমাৰ অসমৰ গৌৰৱ হয়। সেই এশিঙগীয়া গড় আমাৰ আমি সকলোৱে জানো যে আমাৰ যি কাজিৰঙা হৈ গ'ল তাত পোৱা যায় এতিয়া বন্যপ্ৰাণী সংৰক্ষণৰ। ত এশিংগীয়া গড়ৰ ওপৰতো আমি ধ্যান দিব লাগিব।
তুমি কি বুলি হয় কোৱাচোন?
মই এতিয়া বৰ্তমান দেখিবলৈ গলে চালেতো বৰ্তমান আমাৰ। যিবোৰ আমাৰ বন্য জীৱ-জন্তুৱে হওঁক বা চৰাই-চিৰিকতিয়ে হওঁক সেইবোৰতো আমাৰ বৰত বৰ্তমান বহু গুণে নাইকিয়া হৈ যায় আছে বৰ্তমান সময়ত। সেই আমি এইবোৰ সংৰক্ষন কৰি ৰাখিবলৈ হ'লে আমি নিজেও সজাগ সজাগতা হ'ব লাগিব লগ তে আমি চৰকাৰ চৰকাৰকো ইয়াৰ ওপৰত যদি সজাগতা হয় বা ইয়াৰ ওৰত বিভিন্ন ধৰণৰ যাতে সংৰক্ষনৰৰ আঁচনি সেইবোৰ যাতে তেওঁলোকে ৰূপায়ন কৰে যাৰ ফলত বন্যপ্ৰাণীবোৰ যাতে সংৰক্ষণ হৈ থাকে সেইটোৱেই বিচাৰো। লগতে এতিয়া চাবলৈ গলে আমাৰ আপুনি কলেই মাত্ৰ শেঙীয়া গৰ বৰ্তমান এশিঙীয়া গড়ৰ আমাৰ বহুত পৰিমাণে নাইকিয়া হৈ দেখিব নাইকিয়া হোৱা দেখিবলৈ পোৱা গৈছে হয়নে!
হয়, হয়, হয় তুমি ক'ৰবাত আছা নেকি? কিবা মাত শুনাব গৈ আছে মানে।
পানী ই অলপ সেইছিল অ', শুনিছেনে?
অঁ এতিয়া শুনিছো।
অ', কওঁক। আমি আৰু উঠি অহা ন নৱ প্ৰজন্ম বোৰে এতিয়া কিছুমান জীৱ-জন্তু বা চৰাই চিৰিকটি দেখিবলৈ পোৱা নাই। অ', চাবলে গ'লে ডাইনাছৰ যিটো প্ৰজাতিৰ ছিল। বৰ্তমান সেইটো বিলুপ্তৰ পথত বৰ্তমান দেখিবলৈ পোৱা যায়। গতিকে আমাৰ উঠি অহা নৱ-নৱপ্ৰজন্মই ডাইনাছৰ কি প্ৰজাতি আছিল, বা কেনেকুৱা ধৰণৰ প্ৰাণী আছিল সেইটো আমাৰ বৰ্তমান নৱপ্ৰজন্মই গমেই নাপায় বা নাজানে।
হয়, হয়। আৰু ইয়াৰ সংৰক্ষনৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ ব্যৱস্থা আমি নিজৰ হাতত ল'ব কৰোঁ, যেনেকে ৰাষ্ট্ৰীয় উদ্যান হৈ গ'ল, অভয়াৰণ্য। বনোৱা হৈ গ'ল, তাৰচত কঠোৰ আইন প্ৰণব কৰিব পাৰোঁ, আ, ইতিমধ্যে আমাৰ আছ লাইফ প্ৰটেকচন একটা নাইনটি ছেভেটি টো অ যিটো আছে। যিটোৰ মতে বাঘ গড় হাতী মাৰিলে সাত বছৰ জেল বা জৰিম। পূণ ইত্যাদি বিহা হয়। কিন্তু কথাটো হ'ল, সেই আইনবোৰ মই ভাবোঁ যে, আৰু কঠোৰ কৰা উচিত যাতে কোনো আ, কোনোবাই যদি অ বন্যপ্ৰাণীৰ ক্ষেত্ৰত যদি কিবা বেয়া কাম কৰিম বুলিও ভাবে তেতিয়া। তেতিয়াহ'লে তেওঁলোকৰ যাতে বহুবাৰ ভাবি চাবলগীয়া হয়, গতিকে মই ভাবোঁ যে, কঠোৰ আইন প্ৰণ প্ৰণয়ন কৰা হৈ গ'ল। আহ তাৰপিছত আপোনাৰ ৰাষ্ট্ৰীয় উদ্যানাৰণ অভয়াৰণ্য। অভয়াৰণ্য বনোৱা হৈ গ'ল। তাৰপিছত বনৰক্ষী আহ বেছিকে নিযুক্তি দিয়া। এইবোৰ কামৰ ক্ষেত্ৰত অকণ চৰকাৰে আৰু বেছি ধ্যান দিয়া উচিত।
হয়, হয়। চোৰাংচোৱা কিছুমান বেপাৰ থাকে য'ত বাহিৰৰ বজাৰত জী-জীৱ জন ধোৱৰৰ যিবোৰ লাগতিয়াল সামগ্ৰী সেইবোৰৰ বাহিৰৰ বজাৰত। অত্যাধিক দাম তাৰ ফলত চোৰাংচোৱাসকলে। চোৰ কৰি হওঁক বা বিভিন্ন পদ্ধতিতে সেইবোৰ বাহিৰলৈ লৈ যায় এক। গৈছিল কিন্তু বৰ্তমান দেখিবলৈ পাও যে। ইয়াৰ ওপৰত চৰকাৰেও বিভিন্ন ধৰণৰ প্ৰত কেপ লৈছে যাৰ ফলত বৰ্তমান এইবোৰ কৰিবলৈ। ভাবিবলগীয়া হৈছে বা কৰিব নোৱাৰাৰ পথত যায় আছে এইবোৰ।
হয়, হয়, হয়, একদম। এতিয়া বংগ বন্যপ্ৰাণী সংৰক্ষনৰ ক্ষেত্ৰত তুমি ভাবা যে ভাবা নাই যে আমাৰ। মানৱ সমাজে বৰ্তমান অ' উপযুক্ত দিশত আগবাঢ়ি আছে বা উপযুক্ত যি সজাগতা সেই সজাগতা আহ বৃদ্ধিৰ বাবে। উপযুক্ত পদক্ষেপবোৰ হাতত লইছে বুলি ভাবানে তুমি।
বৰ্তমানতো কম পৰিমানে বৰ্তমান সেই সেইবোৰ আমাৰ প্ৰক্ৰিয়া চলি আছে। ভৱিষ্যতে আমি সেইবোৰৰ ওপৰত নিজেও সচেতন হ'ব লাগিব লগতে আনকো আমি বাট দেখুৱাই দিব লাগিব যে ইয়াৰ এইবোৰ আমি সংৰক্ষন কৰি ৰাখি ব লাগে, যাতে আমাৰ উঠি অহা প্ৰজন্ম এইবোৰ চাব পাৰে বা আমাৰ বৰ্তমান চাবলৈ গ'লে বন্যপ্ৰাণী বোলে আমাক বহুতো ধৰণৰ বস্তু তাৰমানে আমাক দি আছে যেনেকৈ চাবলৈ গ'লে বিভিন্ন ধৰণৰ সাপৰ পৰাই আমাৰ ঔষধ হোৱা দেখা যায়, আৰু সেইবোৰ সাপে আমাৰ বৰ্তমান বিলুপ্তিৰ পথত যাই আছে। গতিকে আমি, এইবোৰ আমি সংৰক্ষণ কৰি ৰখাটো আমাৰ আটাইৰে গুৰুত্বপূৰ্ণ
হয়, হয় ঠিকে কৈছো তুমি, আৰু তাৰোপতি তাৰো তাৰোপৰি আমাৰ বন্যপ্ৰাণী যি আছে পৰ্ণপ্ৰাণীয়ে আমাৰ যি অ মানৱ সমাজতো বিভিন্ন ধৰণৰ অৱদান আগবঢ়া। পায় আছে মই ভাবো যে বন্যপ্ৰাণী থকাৰ কাৰণে বহুতে অ' যি অ' তোমাৰ বন্যত অ বনত থকা যি গছ বন আছে সেই গছ বন আহ কাটি তহিলি। কৰিব পৰা নাই নহ'লে বনত থকা যি গছ বন আছে সেইবোৰো। ত নষ্ট কৰিলে ফলস্বৰূপে আৰু বৰ্তমান বলতে বেছি কম আৰু কম হৈ গ'লে হয়।
অ আপোনাৰ অলপ মাতটো তাৰমানানে বজি বজি আহিছে।
অ' এতিয়া হৈছে।
আৰু কওঁকচোন।
এতিয়া এতিয়া শুনিছা?
অ' শুনিছো, শুনিছো কোৱা?
অ' হয়, হয় মই কৈ আছিলোঁ বন্যপ্ৰাণী সংৰক্ষণ ক্ষেত্ৰত আমি গুৰুত্ব অধিক বেছি দিব লাগে আৰু লগতে আমি অ' মই ভাবো যে বন্য প্ৰাণী থকাৰ কাৰণে আমাৰ যি বা বন আছে আমাৰ জংঘল আছে এই জংঘল বোৰ সুৰক্ষিত হৈ আছে। ফলস্বৰূপে আমি বৃহৎ পৰিমানে গছ গছনি থকা এটা ঠাই পাই আছোঁ।
হয়, হয়। গতিকে আমি নিজেও ইয়াৰ ওপৰত সজাগতা হ'ব লাগিব আমি চৰকাৰকো কব লাগিব আৰু নিজেও আমি সজাগতা হ'ব লাগিব।
হয়, হয়, ঠিকে কৈছা তুমি, আ, বাকী বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কিছুমান আমাৰ দেশত বহুতো ধৰণৰ আহ আইন আছে এটা উদাহৰণ হৈছে আমাৰ তোমাক যেনেকে কলো যে অ' ওৱাইল্ড তাৰ পিছত অ' আকৌ ইপিনে বিভিন্ন ধৰণৰ ছেটিউল আছে ছেটিউল ওৱান আছে ছেটিউল টু আছে বা বিভিন্ন ধৰণৰ নেচনেল পাৰ্ক আছে ৰাষ্ট্ৰীয় উ উ্যান আছে অভয় আপোনাৰ হয় ৰাষ্ট্ৰীয় উদ্যান আছে ফৰেষ্ট কনজাৰভেচন এক্ট আছে, ইতিমধ্যে চৰকাৰে বহুখিনি পদক্ষেপ নিজৰ হাতত লৈছে বৰ্ত বন্যপ্ৰাণী সংৰক্ষণ ক্ষেত্ৰত তথাপিও মই ভাবোঁ যে, আমি আৰু যে, মানৱ সমাজ, মানৱ সমাজে বহুখিনি কৰ-কৰিবলগীয়া আছে আৰু চৰকাৰৰ লগতে মানুহ সমাজেয়ো আ, যি আ, সচেত হয় বস্তুখিনি আগবঢ়াই নিলেহে আমি বন্যপ্ৰাণী আহ মানে আচল ৰূপত আমি সংৰক্ষণ কৰি তেওঁলোকৰ সংৰক্ষণৰ যি দায়িত্ব সেই দায় ত' আমি সুচাৰুৰূপে পালন কৰিব পাৰিম। আহ, বাকী সেই সেই আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত অ', তুমি কি বুলি ভাবা? যে, আ, এনেই তুমি আ, বিশেষ পৰামৰ্শ কি, কি থাকিব?
বুলিলে এতিয়া বৰ্তমানতো উম, কিছুমান প্ৰজাতিটো বৰ্তমান বিলুপ্তি হৈয়ে গ'ল। আৰু যিবোৰ আমাৰ বৰ্তমান কিছু কম পৰিমাণে থক কা দেখিবলৈ পোৱা গৈছে বৰ্তমান সেইবোৰ যাতে আমি আৰু ভালদৰে সেইবোৰ সংৰক্ষণ কৰি বুলি আৰু যাতে তেওঁৰ লোকৰ পৰা সি-আ, প্ৰজাতিবোৰ আৰু প্ৰজন্মই তাৰ ওপৰত আমি গুৰুত্ব দিব লাগে। সংৰক্ষণ কৰি ৰাখি।
হয়, হয় ঠিকে কৈছা, ঠিকে কৈছা তুমি। আচলতে আমাৰ কৰিবলগীয়া বহুখিনি বস্তু আছে এতিয়া। এটা বন্যপ্ৰাণী বুলি ক'ব গ'লে বাঘ হৈ গ'ল ভালুক হৈ গ'ল তোমাৰ যি অ' তোমাৰ আকৌ অপৰিণ হৈ গ'ল তাৰপিছত তোমাৰ ইপিনে আৰু এশিঙীয়া গঁড় হৈ গ'ল। গ'ল এইবোৰ হৈছে আমাৰ অসমৰ একো একোটা সম্পদ যিদৰে এই পৃথিৱী আমাৰ আমাৰ মানৱৰ কাৰণে আমাৰ আশ্ৰয়স্থল হয়, আমাৰ ঘৰ হয়, ঠিক তেনেদৰে বন্যপ্ৰাণী বোৰৰ কাৰণে বন্যপ্ৰাণীয়ে হওঁক বা ঘৰচীয়া প্ৰাণীয়ে হওঁক তেওঁলোকৰ কাৰণেও আমাৰ এই পৃ পৃথিৱী তেওঁলোকৰ আশ্ৰয়স্থল। গতিকে আমি নিজৰ ঘৰখন যিদৰে আমি ভালকে পৰিপাতিকে ৰাখোঁ, যিদৰে আমি নিজৰ ঘৰখন ভালদৰে ৰাখোঁ সুৰক্ষিত ত কৰি ৰাখো। গতিকে মই ভাবো যে আমাৰ একো অধিকাৰ নাই তেওঁলোকৰ ঘৰখনো ধ্বংস কৰাৰ, কিয়নো বন্যপ্ৰাণী সংক্ষণ কৰাৰ আ যি প্ৰথম পদক্ষেপ সেই প্ৰথম পদ প্ৰথম পদক্ষেপ হৈছে আমি বন সংৰক্ষণ কৰি ৰাখিব লাগিব। বন থাকিলেহে বন জংঘল এইবোৰ থাকিলেহে বন্যপ্ৰাণী আ ভালদৰে থাকিব পাৰিব।
হয়। যিটো জন্তু আমাৰ গঁড়, গড়েই আমাক অসমক চিনাকি কৰিছে অসম কিয়া কি বা কৰ ৰাজ্য আমাক অসমে অস আমাক অসমক চিনাকি কৰি পিছে গতিকে আমি গঁড় বুলিয়ে নহয় আমি সকলো ধৰণৰ জীৱ-জন্তু কাৰণেই আমি সংৰক্ষণ কৰি ৰখাটো আমাৰ সকলোৰে দৰকাৰ।
হয় হয়। ঠিকে কৈছা তুমি বাকী ঠিকে আছে দিয়া আজিলৈ হ'ব ইমানতো আকৌ এদিন কেতিয়াবা আলোচনা কৰিম।